হেল্ল',
হম, অ কি কৰিছা?
এ এনেই বিচনাতে পৰি আছিলো। তুমি?
অ মইও এনেই শুই আছো।
আজি কলেজ নাছিলে?
কলেজ নাই, নাই যোৱা মই মানে ইমান গৰম দেখিছাই আৰু।
অ ইমান গৰম পৰিছে, কেতিয়াবা বৰষুণ কেতিয়াবা গৰম।
আমাৰতো একে ৰাস্তাডালৰ হালতে বেয়া হৈ আছে।
অঁ। মানে ৰাস্তা বনাই আছে নেকি তোমালোকৰ?
ৰাস্তা নাই বনোৱা মানে ৰাস্তা বিলাক মাটিৰ ন গোটেই গাড়ী চাডাৰী আহি বু বোকা হৈ গৈছে আৰু, এয়া মানে হেৰি মাটি মানে, ঠাণ্ডা নিচিনা হৈ গৈছে ন তাত গোটেই বোকা হৈ যায় বৰষুণ দিলে।
অ অ এইবিলাক মানে মানুহ, হে ঠিক কৰিব লাগে ন, গাঁৱৰ মানুহ বিলাকে নহলে কেনেকে অহা যোৱা কৰিব পোৱালী বিলাক। ৰাস্তা চাস্তা ঠিক কৰিব লাগে।
উম এ বনোৱা কথা কৈছিল হা, আহিছিলো চৰকাৰ কিব বা কিবি কিন্তু এ মানুহবিলাকে বালি পেলাই পেলাই থৈ দিলে সেইটো ৰাস্তাৰ আমাৰ এইখিনিৰ একো নাই।
এইটোৱে মানুহবিলাকহে বেয়া ওপৰৰ পৰাটো আহেই চৰকাৰেটো দিয়েই। কিন্তু মানুহবিলাকে নবনালেনো কি কৰিবা আৰু।
থ দয়া ৰু যিটো পায়।
অ খাই থৈ দিয়ে আজিকালি সেইকাৰণেতো উন্নতি নহয় আমাৰ।
উম আমি মানে নিজৰ ভৰিত নিজে কোলহাৰি মাৰা হয় আৰু।
অহ সেইটোৱে মানুহ বিলাকৰ মানে অহ ভাত পানী খোৱা নাই বাৰু মই
অ কিয়
তোমালোকে খালা
নাই ময়ো খামহে অলপ পিছত তুমি কিয় খোৱানে
মই এ আমাৰ মাছে লৈছেহে বাপাই অকমান আগতে তাৰপিছত কাৰণে মায়ে বনাই আছে অকমান টাইম লাগিব।
অঁ অ'
আকৌ মোৰ ভন্টি স্কুলৰ পৰা আহা নাই যে তাই আহিলেহে খাম।
অ তাইৰ লগতহে খাবা নেকি?
অ তাই আহিলে নহলে তাই অকলে নাখায় যে সৰু।
অহ।
উম
মা কি কৰিছে
আছে এনেই এই ভা মাছ ভাজি আছে
অ অ
তাকে এই হা আছে আছে পাপা আছে আজি অফিচ বন্ধ যে ঘৰতে আছে
অ এ আজিকালি যে ইনষ্টা চিনষ্টাত ইমান একাউন্ট বিলাক চাচপেণ্ড হৈছে উম
হা
অ আজিকালি মানে তোমাৰ চাইবাৰ ক্ৰাইম বিলাকো বহুত হৈছে আৰু তাতে তোমাৰ একো চিকৰিটি নাই তোমাৰ মানে কব হা যে এনপেকিটেড হয় বুলি কোনেও পাৰ্চ ইেশচন নাপ বুলি কিন্তু আচলতে এ বিলাকে আমাৰ গোট ইনফৰমিছন বিলাক লৈ লয়
এ ইতে পে হৈ গৈছে আৰু হেকো হৈছে জানা দুটা
থাৰ্ড পাৰ্টিবিলাকে মানে এইিলাক নো নলয় ন সিহঁতৰ ওপৰত
উম এ মানে এইবিলাক আৰু এতিয়া সেনেতে চল পাই গৈছে আৰু কৰি কৰি একো নকয়েই আমাক
অ সেইটোৱে আৰু মানে এতিয়া তোমাৰ চি বি এছ ই ৱেবচাইট টোও এটা সৰু পোৱালীয়ে হেক কৰি দিছে কিমান ঊনৈশ নে ওঠৰ বছৰীয়া নেকি এয়া এনেকুৱা বছৰেীয়া ল'ৰা এটাই এ চি বি এছ ই ৱেবচাইট মেইন অফিচিয়েল ৱেবচাইটোৱে হেক কৰি আছে ভাবাচোন ইমান এটা এটা ডৰ ৱেবছাইট সিহঁতে ইমান ইজিলি হেক কৰিছে
তাৰপিছত কিবা এটা কৈছিল ৰবা সিহঁতে মানে হেৰিত আৰু ধৰা সিহঁতৰ মানে হেৰিতটো বচাবলৈ কিবা এটা কৈছিল এইটো নৰ্মেল নে কিবা এটা কৈছিল বাবা এনেকি
অ সিহঁতে কিবা এটা কৈছিলে পিছত নিজৰ ৰেপুটেশচনটো বচাবলৈ
উম আৰু এতিয়া এইবিলাক গোট অ মুৰ্গী আছে
অহ পিছফালে মাতি আছে
মানে আমাৰ ঘৰতে নাই গোটেই, হয় বাৰু। মানে য'ৰে-তৰে পৰা আহি পেলাই থাকে ন এতিয়া আৰু।
অ', সেইটোৱে অ'।
উম, মানে ইয়াৰ পৰা মই ভাবি আছোঁ। হা কোৱা।
কালি তাতে আমাৰ মানে কথা এটা গম পালোঁ। আৰু একেই আমাৰ নিজৰে আৰু মোৰ মামাহঁতৰ গাঁৱতে মানে দাদা এজন সেনেকা ভালুকপুং গৈছিলে দেই তাৰপিছত ভালুকপুং পিকনিক খাবলৈ যাওঁতেো এতিয়া মান ল'ৰাটো বিচাৰি পোৱা নাই ন নহয় এতিয়ালৈকে
অ কি হয়
ইমান বেয়া লাগিছে উটি গল সো বোলা
অ
মানে এতিয়া তোমাৰ একো চছেফটি নাই ন
অ', চেফটি নোহোৱাে হৈছেতো।
সেইটোৱে। আজিকালি একোৱে ছেফ নহয়। তুমি, এতিয়া ল'ৰাটো ডুবিছেহে ৰাতিপুৱা দু হেৰি ৰাতিপুৱা নহয়, চৰি। দুপৰীয়া দুটা মানতেই ডুবিছে নেকি ত এক মানে এতিয়ালৈকে চাৰ্চ কৰিবলৈ যোৱাই নাছিলে। সেই দুপৰীয়া ডুবা ল'ৰাটো এই আজি ৰাতিপুৱা পৰা চাৰ্চ কৰিছেহে। যদিও সি জীয়াই আছিলে এই গোটেই ৰাতিটোৰ ভিতৰত টো এনেও মৰিলে আৰু। ইমান ঠাণ্ডা পানী, অৰুণাচলৰ পানী।
উম উম, মানে এতিয়া সিহঁতে যদি ৰাতিয়ে গ'ল হয় ধৰা। সেই সি মানে ধৰা ল'ৰাটোৱে যেনে-তেনে হ'লেও পানীত মানে সি থাকিব বিচাৰি আছে হা। মানে জীয়াই থাকিব। যদি গ'ল হয় অলপ জল্দি জল্দি যদি ল'ৰাটোক বিচাৰি পালেহেঁতেন তেনেহ'লে সিটো বাচি গ'ল হয়।
সেইটোৱে। অ', মানে আগতে যদি সিহঁতে একচন ল'লে হয় তেতিয়া বাচিলে হয় তে লগ ৰখিনিও পুলিচ ষ্টেচনত বোলে ৰাতি ছটা বাজিতহে ইনফৰমেশ্যন দিছে। এত তিয়া হেনেকা হ'লেতো বহুত দিগদাৰ হৈ যায় ন।
অ', এ, এতিয়ালৈ মানে আৰু। উম। উম। আৰু এইটো কথাও মানে সঁচা আৰু এতিয়া ধৰা লগৰবিলাকে ভালো কৰে বেয়াও কৰ কৰে। এইটো তেতিয়া বেয়া কৰিল আৰু।
মায়ে সেইটো কথা শুনা পিছ্ আৰু পৰা মোক কৈয়ে আছে আৰু লগ লগৰৰ লগত নাযাবি দেই, লগৰৰ লগত নাযাবি।
অ', মানে চব লগৰ একে নহয় বাৰু। কিছুমান, কিছুমানে বেয়াও কৰে ভালো কৰে।
বৰে হেৰি হৈ যায়।
অ', সেইটোৱেইটো। এতিয়া এটা-দুটা লগৰ কাৰণে চব
সেইটোৱেই অহ।
উম। এই আমাৰ এইখিনিতে সাপ এডাল ওলাইছে। ইমান ডাঙৰ। উম, সিদনাখনটো আমাৰ বৰমাহঁতৰ পাকঘৰতেই, কালিয়ে সোমাই আছিল নেকি ইমান মস্ত সাপডাল।
এ, ভগৱান! ভয়ে লাগে ন আকৌ খুটিয়াই কৰি দিয়ে বুলি।
অ', গৰম দিনত যে এইটোৱেই হেৰি জানা, সাপবিলাক মানে য'তে-ত'তে সোমাই থাকে।
অ', সাপ-সোপ য'তে-ত'তে সোমায়। আৰু মোৰ যে একে সাপলে বহুত ভয় লাগে।
ঘৰে-চৰে।
মানে পুতুককে মানুহ ঢুকাই যায় ন ইমান দিগদাৰ হয়।
অহ।
হস্পিতাল পাই মানে মানুহ নাবাছেই সাপে খুটিয়ালে।
উম, আৰু মানে মানুহ, কিছুমান মানুহে এনেকুৱা কৰে হস্পিতালত নাযায় মানে খাপে খুতিলে মানে। হেৰিবিলাকৰ ওচৰত যায়, বেজ এইবিলাকৰ। ওচৰত যায়, পূজাৰী সুজাৰী ওচৰত।
সিহতেহে ঠিক, আজিকালি আচলত ডক্তৰ নহ'লে একো নাই কাৰণ চবৰে এটা এটা চাইন্টিফিক ৰিজন থাকে ন।
উম। উম, ডক্তৰ নহ'লে একো নাই। আৰু মানে সাপে খুটিয়ালে মানে তুমি কি সাপে খুটিয়াইছে সেয়া মানে মনত ৰাখি ডাইৰেক্ট হস্পিতাল গ'লেই হ'ল। ইমান জল্দিটো তুমি খাপে খুটিয়ালে হেৰি নহয় ন। জেহেৰটো মানে অকমান হেৰি, বডিত যাবলৈ অলপ টাইম লাগ তেতিয়ালৈকে যদি ওচৰৰ হস্পিতেল চস্পিতেলত গ'লেই হ'ল।
অ' সেইটোযৱে অ ওচৰত হস্পিতালত লৈ গ'লে তেতিয়া অলপ বাচ ছাৰ চানচ এটা থাকে জল্দি গলে। আকৌ এই, অৱ আকৌ হাত পে খুটিয়ালে যে পুটোককে এনেকে ভৰিটো বান্ধি দিয়ে যে সেইটোও এনেকে বা হাত ভৰি এনেকে বান্ধি বান্ধি দিয়ে, সেইটোও মানে তেনেকে বান্ধি কৰি নালাগে অ সেইটো কৰিলেও বেয়া।
এতিয়া সেইটো কৰিলে মানে তোমাৰ জেহেৰটো সেইখিনিতে থাকি যায় ন। অহ, সেইখিনিতে থাকি গলে, সেইখিনিতে থাক অৱ', সেইখন জেগা মানে পেৰালাইজ হৈ যায়। জহেৰটো ইমান জল্দিটো হেৰি নহয় ন পুৰা বদিত, ত' যিমান হয় সিমান জল্দি কোনোবাই হস্পিতেল লৈ গ'লেই হ'ল বাও ওচৰৰ হস্পিতাল নিজে গ'লেই হ'ল কোনো নাথাকিলে।
অৱ।
উম, আকৌ কিছুমানে যে সেইয়া আ য'ত
তে'
অহ। আকৌ কিছুমানে যে সেই হেৰি য'ত যোনখিনিতে খাপে খুটিয়াই সেইখিনিতে মুখেৰে চুহি পেলাই যে জেহেৰখিনি ওলাব খোজে।
অ আই সেইটোযে, দুটা যাব সে টো এটাতো খুটিয়াইছিলে, এতিয়া সেই ইটো উলিয়াবলৈ গৈ তাৰ মুখতো মানে তাৰ গাটো বিষ সোমাই যাব ন।
উম। খুটিয়াব খুটিয়াতটোও যাব, জেহেৰ উলিয়াব যোৱাটোও যাব।
অৱ', দুইটাই যাব, সেইকাৰণে এইবিলাক কৰাতকৈ ডক্টৰৰ ওচৰলৈ গৈ ডক্তৰ ডক্টৰক দেখুৱাই ভাল।
উম তেতিয়া মানে বাচাৰ চানস এটলিষ্ট তোমাৰ তাত ফিফটি-ফিফটি পাৰ্চেন্ত বা ছেভেনটি পৰ্চেন্ত হলো থাকিবই। বা থাৰ্টি পাৰ্চেণ্ট। কিবা এটা টো থাকিবই ন চাঞ্চ আছে তুমি যদি জল্দি যোৱা বাছ তুমি সাপ কি সাপে খুতি আহি কেতিয়া খুটি আছে সেইটো মনত ৰাখিলেই হ'ল আৰু।
সেইটোৱে অ। এদিনটো আমাৰ ঘৰৰ ওচৰতো একে বাৰে মই বহি আছিলোঁ একে ক'লা ফেটি সাঁপৰ নিচিনা এটা আমাৰ চ ফা মানে মোৰ আমাৰ আগফালেও চফা আছে বাৰা্নদাত সেই চোফা খন একদম পিছফালেে মানে এ সাপ দালকে এনেকে পোৰা ঘূৰি ৰখি আছে মোৰ আকৌ কি হেৰি হ'ল মোৰ ঘৰত সিদিনাখন কোনো নাছিলে মই তলত চেন্দেল পাত এই ভিতৰলে সমাই গৈছিলে মানে এনেকে উলিয়া বলে এনেকে তল মূৰ কৰিলো সাপডাল দেখি মোৰ এনেকুৱা ভয় লাগিছে আকৌ একে বৰ্তাহঁতক মাতি আনিছো উলিয়াইছে কৰিছে সেইদিনাখন যে ঘৰত কোনোৱে নাই। অকমান কিবা হোৱাহেঁতেনো মানে মই পঢ়ি থাকাহেঁতেনো কোনেও গম নাপায়।
উম। মই আকৌ এবাৰ হা সাপ আছিল আৰু এজনী মানে লগৰ এজনী ঘৰ, সাপ ডাল মানে পৰি আছে হা। পুৰা হিলা নাই আন্ধাৰত মই পেটী বুলি উঠাব গৈছোঁ তেতিয়াই হিলি পেলাই আতঁৰি আহিছ ছে তেনেহ'লেতো মই গ'লো হয় সেইদিনা।
অ'।
আন্ধাৰত এতিয়া চিনি তিনি নাই পোৱা উম আকৌ সেইদিনাখন ফেটি সাঁপ এডাল ওলাইছে। উম আন্ধাৰত তাতে। সাপডাল চেম ফেঁটী হেৰি পেটি নিচিনা বেল্ট যে চেম তেনেকোৱা একেই।
অহ।
আৰু পৰি থাকিলেটো সেইটোয়ে ভাবিব ন।
সেইটোৱে অ।
উম।
কেহে। বাৰু ঠিকে আছে দিয়া, অ', অ', ঠিক আছে দিয়া।
উম, উম।